হেল্লৌ'
অঁ' শুনিছে আপুনি?
অঁ হয়, শুনিছোঁ।
আপুনি এতিয়া কি কৰিছে?
মই এতিয়া এনে খোজকাঢ়ি আছো।
উম' উম' শুঁই থাকা দেই, মানে থিয় হৈ আছো গৰমটো এনে নদীৰ পাৰত।
নদীৰ পাৰ, আপোনালোকৰ ঘৰ মানে নদীৰ কাষত নেকি?
অ' নদীৰ কাষতে হয়। বানপানী হোৱা বহুত চান্স থাকে মানে।
বানপানী হৈ পাইছে নে? অ আগে আগে পিছে বানপানী হৈছে? হয় হয়।
হৈছে হৈছে, ইতিয়াটো মাথাউৰি দিদিলে নাই, ইতিয়া হৈছে হৈছে।
হয় হয়, এতিয়া আপুনি বানপানী হলে মানে বানপানী ভাল পায় নে নাপায় বানপানী হলে মানে?
বানপানী হ'লে ক'ত ভাল পাব আৰু?
নাই কিছুমান কিছুমান আৰু অভদ্ৰ মানুহেন থাকে না যেনেহেন-
অঁ, হয়।
অ অ।
অঁ।
হয় হয়। অঁ কওকচোন, আপুনি ভাত খালেনা নাই?
অঁ'। তাত খোৱা নাই খাম আৰু এতিয়া, আঠটা বাজিল ন।
অ অ আঠঠা বাজিলে? আঠাইলে গলে হয়, উম উম। অ' আপুনি পিছে চাকৰি তাকৰি মাথা মাৰিছেনে নাই?
এই চাকৰি বহুত মথা মাৰি আছো। চাকৰী কৰি নহলেটো এতিয়া নহয়ে ন। এতিয়া চাকৰি থাকিলেহে আমি পাম আৰু এনেকুৱা, চাকৰি নহলে- টো নাপায় ন।
হয়, মানে- আজিকালি মানে চাকৰি বুলি ক'লে মানে কি কব আৰু? চাকৰি পোৱাতো টান আৰু মানুহ বিলাকক লাগে চাকৰি।
উম' হয়ত-
লাখ লাখ লাখ লাখ কি কেন্দিদেটছৰ মাজত- আঁহ দহ হাজন আঁহ উম যা চীত থাকে। এই দহ হাজাৰ চীত পাব আৰু, বাকী লাখ- লাগে এনেই থাকি যাব, সেই বাবেই আৰু-
হয়।
প্ৰতিযোগিতা থাকে আৰু নে তাতে মানে অঁ প্ৰতিযোগিতা বা চেলেকশ্যন থাকে আৰু ন।
হয় হয়।
হয়। এতিয়া, কওক আপুনি?
এতিয়া অলপ আপুনি প্ৰকৃতি বাবে কৈ দিব নি?
প্ৰকৃতি? বহুত সুন্দৰ আহ প্ৰশ্ন প্ৰকৃতি বুলি ক'লে মানে হয় ক'ব পাৰিম প্ৰকৃতি হল আমি থকা আহ যিটো নেকি পৃথিৱীত সেই প্ৰকৃতিৰে মানে আ যা নেকি কটাই মানে প্ৰকৃতিৰে ঘেৰা হৈ থকা এখন পৃথিৱীত থাকো আমি ন প্ৰকৃতিৰ মাজত এয়া আমি থাকো যেনেহেন আমাৰ প্ৰকৃতিত পোৱা যায় গছ গছনি জিব জন্তু ফল মূল বা আৰু ফুল সেইবিলাক মানে প্ৰকৃতিতে পোৱা যায় আৰু ন আহ হয় ঠিক তেনেক উশাহ লোৱা অক্সিজেন বা যায় হয়নে এতিয়া আমি প্ৰকৃতিৰ পৰা হয় আমি এতিয়া প্ৰকৃতিৰ পৰা বহু বস্তু পাওঁ বা বহু মূল্য আ মূল্যবান বা মূল্য যিনটো নেকি মূইল ল্য নোহা আহ বস্তু পাও সেইবিলাক মানে প্ৰকৃতিৰ পৰা পোৱা যায় যেনেহেন আমি থকা ঘৰ বা আমি পিন্ধা কাপোৰ আমি খোৱা খোৱা মানে যিকোনো আহ খাৱা আ বস্তু যেনেহেন ভাত চাউল দালি সেইবিলাক মানে প্ৰ কৃতিৰ পৰাই পোৱা যায় আৰু ন অ হয় হয় আৰু যিটো নেকি জীৱ জন্তু সেই জীৱ জন্তু আমি প্ৰকৃতিতে আমাৰ লগতে যিটো নেকি ভগৱানৰ অ ইচ্ছা ভগৱানৰ যিটো নেকি আহ আ ভগৱানে বনাই বনোৱা হয় বনোৱা মানে এ আমাৰ লগতে বনোৱা আহ জীৱ জন্তু আমি পোৱা যায় আৰু ন এতিয়া আমি প্ৰকৃতি বুলি ক'লে মেনে আমাৰ সুন্দৰ দৃশ্য আমাৰ মনত আহে যেনেহ বহুত খুড ভ যেনেক সেউজীয়া ৰঙৰ গছ গছনি থকা আমাৰ প্ৰকৃতিটো বহুত সুন্দৰ আৰু ন আহ ঠিক তেনেদৰে আমি প্ৰকৃ বুলি ক'লে মানে আমি প্ৰকৃতিৰ, এ এতিয়া জীয়াই আছো বা প্ৰকৃতিতে মৰি কিনে আমি প্ৰকৃতি যিটো নেকি মাত, টি মাটিত মিলাই যাই থাকা হেন হৈছে আৰু। সেইবোৱে মানে বছতৰ বছৰ উলটি গ'ল আমাৰ, প্রক কৃতোৰ কেনে আছিল সেনে আ আছে, মাত্ৰ প্ৰকৃতিৰ যিটো নেকি পৰিৱেশ, সেইটো মানে সলনি হৈ যাই আছে আৰু যেনেহেন, কৃতিয়ে হা বতাৰ বতাহ যিটো নেকি সেই বতাহ বিলাক মানে আহ যা, আমাৰ গাড়ী, গাড়ী বিলাকত ধোৱাৰ, কাৰণে বতাহ বেয়া, আমি দেখা পাইছো বা পানী বেয়া হৈ যোৱাটো আমি দেখা পাইছো আৰু ন। ঠিকে দৰে হয় ঠিক তেনেদৰে আমি যিটো নেকি প্ৰকৃতি প্ৰকৃতিৰ পৰা যি, পাওঁ সেইতেৰে মানে প্ৰকৃতিৰে আমাৰ প্ৰকৃতিৰ যিটো নিকি আহ, আ মানে, সংকট বা উ প্ৰকৃতিয়ে আমাক বহু আহ যিটো নেকি আ ভূমি - কম্প অহা বা বানপানী হোৱা সেইবিলাক মানে প্ৰকৃতিৰ এটা এটা যিটো নেকি খেল চোৱা বা প্ৰকৃতিৰ যিটো নেকি, আহ ভয় খোৱা এটা এটা বিপদ আৰু ন বিপদ। আ প্ৰকৃতিৰে আমাক দিয়ে আ যি লাগে সেই দিয়েও, আৰু অহ আৰু বিপদৰ টাইমত বা প্ৰকৃতিৰ যিটো নেকি বিপদ বিলাক আছে যেনেহেন ভূমিকম্প, বা বতাহ, বৰষুণ আহা বা বানপানী হোৱা, সেই-
পাৰ ভাঙি- চিঙি লৈ যায়, বা গছ-গছনি ভাঙি- চিঙি লৈ যায় আৰু ন। অ, ঠিক তেনেদৰে আমাৰ যেনেহেন আৰু আছে, যেনেহেন ভূমিকম্প আহিলে মানে আমাৰ ঘৰ বিলাক ভাঙি কেনে বা আহ, অ, যিটো নেকি ওখ মাটিবলাক ওখ যিটো নেকি পাহাৰ বিলাক নদী হৈ যায়। আৰু নদী বিলাক পাহাৰ হোৱাত সময় নালাগে বেছি।
হয়।
ঠিক পাহাৰত থকা মানুহ বিলাকে বহুত কষ্ট। হ'লে মানে আহ, বানপানী হ'লে মানে আমাৰ নিজৰ প্ৰকৃতিৰ এই খেল বুলি কোৱা হ'ব। সেই পানী বিলাকত আমাৰ গৰু, ছাগলী গোটাই যি যোনটো বা মানুহৰ ঘৰ বিলাক মানে। আহ, ভাঙি- চিঙি লৈ যাৱটো আমি দেখো আৰু বা আমি গম পাও। আপুনি জানেই চাগে? হয়, অ ঠিক তেনেদৰে আমি প্ৰকৃতিৰ পৰা সেইবিলাক ঘৰ বনাব কাৰণেও আমি প্ৰকৃতিৰ পৰাই আহ, বস্তু বাহন বিলাক আমি নোপোৱা যায় আৰু বা পোৱা নাযায়। এতিয়া আপোনালৈও প্ৰশ্ন কৰিব পাৰিম নেকি?
অ, নিশ্চয় পাৰিব।
হয়, আপোনালৈ মই জানিব বিচাৰিম যে আপুনি ঘুৰা- ফুৰা বিষয়ে, আপুনি অকমান কৈ দিব পাৰিব নেকি?
অ, হয়, নিশ্চয় ক'ব পাৰিম। এতিয়াও মই ঘূৰা বুলি কলে, বহুত জাগা ঘুৰিব পালো আৰু। নে চিকিম হ'ল সেইটো আমাৰ আছে কাতি হ'ল আৰু ইইফালে অৰুণাচল হ'ল। শ্বিলং হ'ল, তাৰপিছত মেঘালয় হওক। নিশ্চয় আপুনি
উম, উম।
শুনিছেনে?
অ, শুনিছো, অ, শুনিছোঁ হেল্ল'।
হেল্ল। হয়- হয়- হয়, এতিয়া মই অৰুণাচলৰ ভিতৰলৈ কৈ দিম।
উম।
অৰুণাচল যাবলৈ হ'লে কিন্তু আমাক টকাওতো লাগিব না। বাজেট মানে এতিয়া আমি বাজেট কওঁ আৰু তোমাক ন, এতিয়া আমি বাজেট ইচ্ছা একদিন‌ যাব নাপাওঁ, ছয় হাজাৰ বা সাত হাজাৰ টকা লাগিব আৰু ন।
হয়।
অৰুণাচল যাবলৈ মানে আই পি এলক পৰে জান'।
উম।
পি যে মানে যাতে চেক কৰি কৰে আৰু ন- ন মানে অঁ। অ, হয় অসমৰ পৰা মানুহ গ'লে মানে আই পি এল টো বনাব লাগে। তুমি যিকোনো জাগাৰ পৰা আহিলে মানে।
উম।
এতিয়া আই পি এল বনাবলৈ মানে এজনত দুশ টকাক লয়। আই পি এল কাগজ।
উম
তোৰ নিজাকৈ যদি প্ৰাইভেট গাড়ী লয় ন তেতিয়া মানে পটপ ফোনত কাগজ এখন লৈ যাব লাগে মানে এইতো কাগজটোৰ নামটো মই পাহৰি গলো আৰু তেতিয়া আমি মানে আই পি এলটো যেতিয়া বনাম তেতিয়া আমি ভিতৰত সোমালো যেতিয়া িত মানে আ মাৰ
উম
পোন্ধৰ হাজাৰ কে ওপৰৰ তাতে মানে বৰফ দেখা পাম আমি বৰফ খেলিব পাৰি তেনেকুৱা
উম উম উম
তাৰপিছত ধুনীয়া ধুনীয়া বহুত জাগা দেখিব পাৰিম আৰু ন তেতিয়া বৰষুণ দি থাকিব পাৰিম এনেকুৱা আৰু পাহাৰৰ মাজে মাজে ৰাস্তা আছে আৰু আৰ্মী কেমো আছে বহুত ধৰনৰ বহুত চাফা জাগা আৰু মাইন্ডটো ফ্ৰেছ কৰিবলৈ যাব পৰা হয় আৰু না তাতে
উম
তাৰ মানে চিকিমৰ তোমাৰ লৈ ছিকিমলৈ যাবলৈ হ'লে মানে পোন্ধৰ পোন্ধৰ পোন্ধৰ হাজাৰ টকা লাগিব আৰু তাত বাজেটতো আৰু কৰি খৰচটো কৈ দিছো
উম
তাৰপিছত ছিকিম যাবলৈ হ'লে চিলিগুৰিৰ মানে ট্ৰেইন ল'ব উঠিব লাগে তাতেতো চিকিমত একদম ওপৰত চিকন ম ভিতৰৰ পিনে মানে ট্ৰেইন নাপায় এ নতুনকৈ বনাই আছে মানে
অহ
ট্ৰেইনৰ ব্যৱস্থা নহলে কাটি কিনে এতিয়াও ছিকিমত মানে ছিকিমত ৰাস্তাটো পাহাৰৰ মাজে মাজে নৈৰ মাজে মাজে সেনেকুৱা বহুত ধুনীয়া জেগা আৰু দেখা পোৱা যায় আৰু চবত
উম উম উম
আচ্ছা আচ্ছা যেতিয়া আমি চিকিনলৈ যায় পাম ন তেতিয়া মানে গেংন্তক পুৰা জাগাটোত মানে যায় পাম গেংন্তকৰ অলপ ওপৰত মানে তাতে বাছ ষ্টেণ্ড বাছ ষ্টেণ্ড মানে চাবা পাম আৰু চিলিগুৰি ফালে যায় কিনে মানে বাছ ল'ব লাগিব পাছতে সেই বাছেদি মানে গেংটক গেলি যায় পাম
তাৰপিছত গেংটকত যায় পোৱাৰ লগে লগে গেংকটো বহুত ধুনীয়া জাগা ৰে বহুত ধৰণৰ মানুহ লগ পাব পাৰি বহু ধৰণৰ ভাষা শিকিব পাৰে তাৰপিছত ক'লে। তাৰ পিছত। ছিকিমত মানে একদম চাইনা বৰ্ডাৰ কাষত যাব লাগিলে মানে চৈদ্দত। চৈধ্য হাজাৰ ফিত ওপৰত যাব লাগিব আৰু ন চাইনা বৰডাৰ একদম। তাতে চাইনা মানুহ দেখিব পাব। আৰু হাত হেণ্ডচেকো ল'ব পাৰিব আৰু চাইনাৰ আৰ্মি ৰ লগত।
উম!
তাৰপিছত তাতে উগত চিকিম তাতে মানে। অহ হৰ্বত সিং নামৰ এটা মন্দিৰ আছে মানে যোনটো মানে চাইনাৰ লগত, এজনে আমাৰ ইণ্ডিয়াৰ কিমানবা জনক মাৰিছিল আৰু।
হয়।
মানে আমাৰ ইণ্ডিয়াত ৰক্ষা পৰিছিল, তাৰপিছত তেতিয়া যেতিয়া তেওঁ, মৰি গ'ল ন, তেতিয়াৰ পৰাই মানে সেই জেগাতেই তেওঁৰ আত্মা তে, মানে ৰক্ষা কৰিছে, ইয়াৰ বাবে মানে তাত তে, হৰবত সিং নামৰ এটা মন্দিৰ আছে, তাততো মন্দিৰটো দু ত, হ'ল ন, ওপৰত এটা আছে, যোনটো ম, আজেছো সেইটো ওপৰত আছে। আৰু মন্দিৰ, নতুন মন্দিৰটোৰ তলত আছে মানে।
নাখেলা বাছ, বুলি কয় সেইখিন তাকে চেকেন মন্দিৰটো আছে। চিকেন মন্দিৰটোৰ মানে অ, এইয়া, ইতিয়া মই অলপ দাৰ্জিলিঙৰ বিষয়ে কৰিম, কৰিম। এই, চিকিমৰ মানে কেনে পৰিল এতিয়া দাৰ্জিলিঙৰ‌ অলপ পঢ়িম। এতিয়া ছিকিমৰ পৰা এতিয়া আহি কিনে, মানে দাৰ্জিলিঙত সোমাব পাৰো আৰু।
উম,
এই পোন্ধৰ হাজাৰ টকাতো দিয়ে মানে
উম,
দাৰ্জিলিংঙে মন, দাৰ্জিলিং ভিতৰত গৈ কৈ পিনে আনিব পাৰে মানে
তাতে, তাতে ত, উঠিব বুলি মানে টিকেট কাটিব লাগে। টিকেতটোৰ দাম হ'ল, পোন্ধৰশ বাৰশৰ পৰা পোন্ধৰশ টকাটো দামটো, কমেই বাঢ়ি থাকে এনেকৈ। আৰু তাতে মানে এই এইটো, এখন মানে চিলেক না, আছেনে নামটো কিবা আছেনে পাৰিগলো। বহুত মানে, ধৰণৰ জীৱ-জন্তু দেখা পাওঁ
আৰু এই, দাৰ্জিলিঙত মানে, দাৰ্জিলিঙত ইয়েছ পিন্ধিব পাৰিব আৰু তাৰে।
উম,
ড্ৰেছ পিন্ধি কেনে, মানে চাহ বাগানৰ মাজত ফটো তুলিব পাৰিম, এশ টকাকৈ লৈ তাতে ফটো তোলোৱাৰ হয়।
উম, উম,
অ, তল এইখিনিয়ে ক'ব বিচাৰো আৰু।
অ, হয় ইতি অ, হয় এতিয়াতো আমাৰ সময়ো শেষ হ'ল, অহ আপোনাৰও কথা কেতি কিনে বহুত ভাল লাগিলে ধন্যবাদ থাকিলে, আপোনালৈ।
হয়, নিশ্চয় আপোনালৈও ধন্যবাদ থাকি, আপোনাক মানে পাছত লগ পাবলৈ
হয়, আশা কৰে, হয় ধন্যবাদ।